কি কৰিছা? হেল্ল' অ', অ'।
বৰ গাটো ভাল লগা নাই।
কেলে?
জানো কেলে।
কি হৈছে?
জ্বৰ, জ্বৰ লাগিছে কেলে নাজানো।
অ'।
কি কৰিছা?
এয়া আছো এনেই।
ভাত খালা নাই?
নাই খোৱা।
নাই খোৱা?
উম।
উ', কেলে?
এনেই।
কিবা খালা নে বিফিয়া?
আইচ-ক্ৰীম।
উম'।
তাৰপা, ৰাতিলে উম।
ৰাতিলে কিবা আনিছা নেকি?
ৰাতিলে একো অনা নাই, ৰাতি আজি নিৰামিষ। সদায় মাছ মাংস খাই আছো যে, আজি তাকে নিৰামিষি খাওঁ বুলি ভাবিছো।
অ' হয়।
তাপিছত গৰমৰ কাৰণে চাল-তালৰ যত্ন লৈছা নাই?
নাই এইবিলাক।
ল'বা, ল'বা সেইটো নল'লেও তুমি ৰেগুলাৰ পানী খাবা। বাহিৰলৈ ওলাই গলে ছানস্ক্ৰীম সানিবা।
উম।
তাৰপিছতে প্ৰায় মানে তুমি আঠ এদিনত আঠ দহ গিলাচ পানী তুমি খাবলৈ চেষ্টা কৰিবা। তাৰপা তোমাৰ চানস্্ৰ্ৰীন টোতো সানিব লাগে সেইটো একদম মেডেটৰী হয়।
চানস্ক্ৰীম সানিবলৈ পইচাই নাই বহুত দিন হ'ল ছানস্ক্ৰীম নাই। চানস্কিম নালাগে একো কিমেই নাই।
গৰমৰ দিনত মানে মুখখন তুমি ভালকে পৰিষ্কাৰ কৰি মানে ধুই থাকিবা দেই তেতিয়াহে ভাল হ'ব নহ'লে মানে এইবিলাক বহুত অইলি হৈ যায়, তাৰপিছতে তোমাৰ পাতল কাপোৰে মখ চুখ গা চা মোহাৰিবা নহলে দিগদাৰ হব, সেনেকুৱা আৰু। উম তাৰ পিছত তুমি যদি ভাবা ঘৰতে ফে পেক বনাই পেলাই সানো বুলি তেতিয়াহ'লে তোমাৰ মূলতানি মি্টি যে সেইটো তাৰপিছত তোমাৰ বেচন দৈ গোলাপ জল এইবিলাক লৈ পেলাই ধুনীয়াকে এটা মিশ্ৰণ বনাই পে তুমি মুখত সানিব পাৰিবা।
তাৰপিছতে ভাল খাদ্য খাবা যেনে এইবিলাক মানে ফল মূল বিলাক বেছিকে খাবা তৰমুজ। তাৰ পিছত সোমথিৰা, তাৰপা তোমাৰ এনেকে সেইবিলাক বেছিকে খাবা। তাৰপা তুমি গৰম দিনত গধুৰ মেকপ মানে এইবিলাক নলগাবা, একদম প লাগে একদম স্কনখন ৰাখিবা তেতিয়া মানে স্কনখন ভাল হৈ থাকে যদি তুমি মানে গ গৰম দিনত বেছি এইবিলাক লগাই থাকা এতিয়া স্কিনখন বেয়া হৈ যায় মানে, গম পাইছা?
উম
অ তেনেকুৱা মানে আৰু সেই তেকুৱা বিলাক অকমান চাবা এইকেইদিন কাৰণ ইমান গৰম
উম
উম নহলে মানে একদম প্ৰব্লেম হ'ব যে
বাহিৰলৈ ওলাবই ন ইমান ঘৰম
সেইটো কাৰণেই মই কৈছো ন
কাপু মেৰি খ কাপু মি ত আনি লাগি
অঁ
কাপোৰ মেলিবলৈ ভাল একদম কেনেক হা
কাপোৰ কট নো
কাপোে আমাৰ আগফালে ৰছী এডালৰ মেলি থওঁ
অ অ
শুকাই যায় গৰম দিন যে অ বাকী মাহঁতে কি কৰিছো
আছে
হম
আছে
অ অকমান খোজ কঢ়িলে ভাগৰুৱা অনুভৱ হয় অ কি হৈছে নাজানো
ৰবা ৰবা ৰবা কি হয় তোমাৰ
অকমান খোজকাাঢ়িলে ভাগৰুৱা ভাগৰুৱা লাগে
অ কি হয় তোমাৰ ভাগৰুৱা ভাগৰুৱা অনুভৱ হয় ন
উম উম ভাত খাবলৈও মন চন নাযায়
অঁ মানে কথাটো হৈছে কি এতিয়া তোমাৰ পুৱা তোমাৰ উ মানে ৰাতিপুৱা শুই উঠিয়ে তোমাৰ ভাগৰ ভাগৰ নিচিনা লাগে ন
উম উম উম
উম তোমাৰ এইটো কাৰণটো হৈছে আ মানে তুমি ৰাতিপুৱা ৰাতিৰ শুৱা দেৰি কৰা নহ'লে দিনতটো তুমি একো মানে ধৰা শৰীৰে কষ্ট পোৱা কাম একো নকৰা সেইটো কাৰণে এনেকুৱা হ'ব পাৰে
উম সেইটোতো একদম সত্য ৰাতি গৰমৰ কাৰণে টোপনিয়ে নাহে।
অ টোপনিৰ মানে যিটো হেৰি হয় সেইটো যদি বেছি হয় তেতিয়া ভাল মানে দেৰিলৈকে শুলে মোবাইল ব্যৱহাৰ কৰি যদি মাজ নিশাকে টোপনি মানে হেৰি কৰা তেতিয়া তোমাৰ দেহাতোৱে কষ্ট পায় তাৰপিছত পানী খাব কাৰণেও হয় পানীটো যদি তুমি কমকে খোৱা তেতিয়া। এতিয়াও তেনেকুৱা হৈ যায় মানে তোমাৰ যিবিলাক। নাৰ্ভ আছে নাৰ্ভ বিলাক মানে দুৰ্বল হৈ যায় সেইটো কাৰণে ভাগৰুৱা অনুভৱ হয়। তাৰ পাছতে তোমাৰ ভিটামিন ডি অভাৱতো এনেকুৱা হয় ঠাণ্ডা দিনত ৰ'দ পা মানে তুমি যদি কমকে এতিয়া গৰম দিন বাৰু ঠাণ্ডা দিনৰ কথাও মই কৈ দিছোঁ তোমাক ঠাণ্ডা দিনত যদি তুমি মানে কমকে ৰ'দ পোৱা তেতিয়াও তোমাৰ হয় মানে তাৰপিছত যদি তোমাৰ মানসিক ষ্ট্ৰেচ মানে মেণ্টেলি ষ্ট্ৰেচ হৈ আছে তেতিয়াও হয়। সেইটো সেইবিলাক অকণমান সেইবিলাক অকমান আঁতৰি থাকিব লাগে আৰু মানে তাৰ পিছত তুমি শৰীৰতটো মানে তুমি যিমান পাৰা ব্যায়াম কৰিবলৈ চাব লাগে। এক্সাৰচাইজ কৰিব লাগে ৰাতিপুৱা ৰাতিপুৱা শুই উঠি।
উম, হম।
এইটো এটা তুমি মানে এখনে তুমি এটা লিষ্ট বনাই লোৱা যে তুমি ইমান টো টাইমত শুবা ইমানটো টাইমত উঠিবা। তেতিয়া তোমাৰ অভ্যাস হৈ যাব। তাৰ পিছতে পিয়াহ তোমাৰ যদি নালাগেও হ'লেও তুমি মানে এনি টাইমটোত তুমি পানী খাই থাকিবলৈ চেষ্টা কৰিবা। তাৰপিছতে তোমাৰ খোজ কাঢ়িবলৈ চেষ্টা কৰিবা ব্যায়াম কৰিবলৈ ৰাতিপুৱা শুই উঠি চেষ্টা কৰিবা ভালকে খাবলৈ চেষ্টা কৰিবা মচলাযুক্ত খাদ্যবিলাক ইমান মানে এৰি দিবা ফাষ্ট ফুড চাষ্ট ফুড এইবিলাক। নিজে বনাই যিমান পাৰে সিমান খাবলৈ মানে সেইটো সেই ব্যৱস্থাটো কৰি ল'বা। তাৰ পিছতে উঠি পেলাই তুমি পানী গিলাচ খাবা গৰম পানী কুহুমুলিয়া। তাৰপা তোমাৰ দেৰিলৈকে নোখোৱাকে নাথাকিবা সোনকালে শুই দিবা কথা পাতিব। লগত এনেই থাকিব নালাগে ৰাতি সোনকালে শুব লাগে।
ৰাতি মানে এইটো প্ৰব্লেম এটা হয় আকৌ।
কি হয়?
মোৰ মানে লগত যোনজনী থাকে ন।
অ'। তাৰপা?
সেই তাই কাৰণে শুব নোৱাৰো আকৌ।
কি কৰে তাই?
হম?
তাই কি কৰে?
তাই মানে অলপ নাকৰ চাউন আহে।
অ', নাকৰ চাউন আহে।
মানে নাকৰ শব্দ হয় ন।
উম, উম।
হেল্ল'।
উম, উম।
মানে তোমাৰ এ নাকৰ নাক নাক বাজে ন। হেল্ল'।
অ', অ', সেইটোৱে আৰু। বৰ অশান্তি দিয়ে মানে।
উম, উম মানে এইটো কি হয় এটা মানে এইটো এটা একদম বিৰতি দায়ক মানে নাক বজাতটো।
উম।
অশান্তি মানে এইটো একদম। এইটো মানে শোৱাৰ মানে তোমাৰ সমস্যটো কেলেই হয় মানে উম এটা এটাত যদি তুমি শুই থাকা সেইটো ৰুমৰ পৰা নাক বাজিলে কেনেকুৱা অশান্তি লাগে।
উম।
আহ সেইটো কাৰণে মানে উম তোমাৰ কি হয় কিছুমান ঘৰুৱা উপায় আছে এইবিলাক ঠিক কৰা।
উম, এতিয়া মোৰ নহয় নহয় প্ৰব্লেমটো লগৰজনীহে হয়।
তুমি লগৰ জনীক বুজাবা তুমি কবা যে এনেকুৱা এনেকুৱা কৰিলে এনেকুৱা এনেকুৱা কৰিলে তোমাৰ নাক বজাৰ সমস্যা টো দূৰ হ'ব এনেকুৱা এনেকুৱা কৰিবা। তুমি এটা কাম কৰিব পাৰা পানী আৰু পদিনা যে। নাক বাজিলে এ, উম, পানী মানে তুমি যদি সেই এগিলাচ পানী লোৱা সেইখিনি তাত যদি পদিনা দি পেলাই উতলাই পেলাই যদি খোৱা নহয়, তেতিয়াও নাকৰ সেইটো মানে শব্দটো কম হয়। তাৰপিছতে তোমাৰ নহৰু নহৰু মানে তোমাৰ যেতিয়া সেইটো হেৰি হয় ৰাতি শোৱাৰ আগত নহৰু এ এটাত তেল এনেকে গৰম কৰি পেলাই নাকত যদি শুঙা, সেনেকেও তোমাৰ নাকৰ হেৰি বন্ধ হয়। তাৰ পিছত তোমাৰ ঘিউ যে, ঘিউ চিনি পোৱা নহয়?
অ', পাওঁ।
অ', নাক বজালে সেই ঘিউ অকনমান যদি ঘৰুৱা ঘিউ, যদি অকন ব্যৱহাৰ কৰা নাকেদি গোন্ধোৱা সেই তেতিয়াও মানে নাক বজোৱা সমস্যাটো ভাল হয়, গম পাইছা। সেনেকে নাক বজোৱা সমস্যা বিলাক মানে তেতিয়া তেনেকেহে ভাল হয়, নহ'লে মানে এনেই মানে ভাল নহয়।
অ', অ'।
কথাটো, সেইটো কাৰণে তাৰপাছতে প্ৰব্লেমৰ উপ প্ৰব্লেম কি কৰিবা? উপায় নাই মানুহৰ জীৱনতো প্ৰব্লেম নাথাকিব নে আৰু?
উম।
তুমি এনেই আজৰি সময়ত তুমি এনেই আজৰি সময়ত কি কৰি থাকি ভাল পোৱা?
মই আজৰি সময়ত বুলি কি আৰু মানে কাম থাকিলে কাম কৰো, আজৰি থাকিলে এনে কিতাপ এখনকে পঢ়ি থাকো।
অ', সেইবিলাক কৰিব লাগে, আচলতে কিতাপ পঢ়ি পঢ়িলে বহুত বেছি ভাল হয়।
যিমানে তুমি কিতাপ পঢ়িবা, সিমানে তোমাৰ মানে মগজুৰ হওক বা প, চকুৰ হওক এইবিলাক বহুত বেছি ভাল হয়।
উম, উম।
এখন মানে কিতাপ আছে, আমাক ছাৰ এজনে দিছিলে মানে।
অ', অ'।
বিজয় আপোনাৰ বুলি, বহুত ধুনীয়া কিতাপ হয়। সেইখন পঢ়িলে মানে বেলেগ বেলেগ কিতাপ পঢ়িবলৈে মানে কোনো প্ৰয়োজনেই নাই নিচিনা লাগে। তাত মানে বহুত গুৰুত্বপূৰ্ণ, গুৰুত্বপূৰ্ণ কথা আছে।
উম, উম।
দিম বাৰু কেতিয়াবা, আমাৰ ফালে আহিলে সোমাই লৈ যাবা। বহুত ভাল কিতাপ। সেইখন বিশ্বৰ প্ৰথম হেৰিয়ত আছে মানে।
উম, সেইটোয়ে যিমান মানে তোমাৰ হেৰিটো আহ, যিমানে তোমাৰ মানে পঢ়া তেতিয়া মানে চকুৰ যিটো পাৱাৰ চকুৰ পাৱাৰো ভাল হৈ থাকে। ফোন চোৱা সময়কণ মানে তোমাৰ এটা মানে হেৰি লিমিট হৈ যায় ন'। তুমি ফোন চাবলৈ কিতাপ যেতিয়া পঢ়ি থাকিবা, তেতিয়া তুমি ফোন চাবলে সময় নহয়। সেনেকোৱা কথাবিলাক, তেনেকুৱাই হয় আৰু যিমান পাৰা মানে সেইটো কাৰণে
কিতাপ পঢ়ো, তাৰপৰা এইবিলাক ফুৰিবলৈ যাওঁ, সেইবিলাকে আৰু, খালি ফ ফুৰি মই বেছি ভাল নাপাওঁ মানে।
উম, গম পাওঁ, কবাত তোমাক মই আগতে লগ পাইছো নহয়। তুমি ফুৰি একদম বেয়া অ' তোমাৰ যেতিয়া লগৰ জনীয়ে কয়, মই শুনিছো ন' লগৰ জনীয়ে যেতিয়া কয় ওলাই যাওঁ ব'লা বুলি, তেতিয়া তুমি যাবলে ম'ন নকৰা। তুমি অকমান এলেহুৱা মানে হয়নে, তুমি মানে তোমাৰ এলাহতটো বেছি। তোমাৰ কামতকে এলাহ বেছি মানে।
উম, এলাহ আছে আৰু।
এইটো এলাহটো কমাব লাগিব। তেতিয়া তোমাৰ ভাল হ'ব।
উম।
ভৱিষ্যত জীৱনটো উজ্জ্বল হ'ব। কাম কৰি থাকা, গৈ থাকা, কাম কৰি-কৰি এদিন নহয় এদিন পইচা পাবা। পইচাটো ইমান মেটাৰ নকৰে নহয়, তোমাৰ কামটোহে মেটাৰ কৰে। কাম তুমি যিমান ভালকে কৰিব পাৰিবা, সিমানে তুমি পইচা পাবা সেনেকুৱা আৰু।
উম, বাকী তুমি কিমানলৈকে পঢ়িলা?
মই তোমাৰ, গ্ৰেজুৱেচন কৰি আছোঁ।
অহ', অহ'। চাকৰি-বাকৰি পোৱা নাই?
চাকৰি-তাকৰি তেনেকে পোৱা নাই জবলেছ।
উম।
চাকৰি নপালেও কিছুমান, মানে অভিজ্ঞতা বা হেৰি আছে আৰু মানে। ভালকে কথা-চথা জানোঁ কিন্তু এতিয়া চাকৰিটো পোৱা নাই কি কৰিবা। উপায়টো নাই চাকৰিতোটো নিজে উপজাচি ল'ব পৰা বস্তু নহয়। পালেহে ধৰা তোমাৰ কৰিব পাৰিম ন' মানুহেতটো উপজাচে নিদিয়ে। তে নিজে যাব লাগিব। মই মানে এইবিলাক ইমান গৈ মেলি ফুৰা নাই যে, সেইটো কাৰণে পোৱা নাই গ'লে পাই যাম।